হেল্ল
আহ কি কৈছ।
এ এনেই আছো ইমান গৰমৰ পদূলিতে এনেই ৰৈ আছো
অ মই বিচনাখনতে শুই আছো
অ ইমান গৰমো আজিও দিনত
অ গা যে ঠাণ্ডাই নহয় এইবোৰ গা গৰমেই হৈ থাকে একেৰাহে দুখন
সচাকে কিবা আৰু মোৰ যে ডিঙিটো চেৰা চেৰনি হৈছে হেৰি পানী লাগিব নিকি ঠিক নাই গৰমত কেনেকোৱা লাগিব বাও
অ যএ
বৰ অশান্তি লাগিব দেই গৰমত পানী লাগিলে খেল চাবলৈ দি সেই হব আমাৰ তোৱে কৈছে হেই এই পানী লগাই ললে হ'ল আ ফেন বন্ধ কৰ ফেন বন্ধ কৰ বুলি চিঞৰিবলে
অ আকৌ দিঙই কৰিব নহলে আও
অ মই বোলো ডিঙিত কাপোৰ মাৰি লম আও বোলো ফেন লগাই থৈ দিবা
উম আমাৰ আজি ঢেৰটাত আহিছো বাৰু ই সেই দুদৰা আছিলে যে হ'ল আৰু আজি ৰুই
অ মোৰ মা লে ফোন কৰিছিলো বোলো হেই কিমান সময়ত আহিলি বা বুলি ফোন কৰিছিলো।
অ আকৌ এতিয়া সেই কঠিয়া তুলিবলে আছে আও কাইলে নুতুলো কাইলে
নেলাগে দেই অকমান ৰেষ্ট লৈ ল ইমান গৰমখনত
মই কেনেকুৱা কোলা হলো বুলি ভাবিছ মাজতে মই বহু এতিয়া মই কেইদিনমান আগত খুব বগা হৈছিলো নহয় বগী দেখছ নহয় ফটোবিলাকতো ধৰিব পাৰি নহয় বগাত
অহ
বগা হৈছিলো স্কিনখনো ধুনীয়া হৈছিলে এতিয়াতো কেনেকে কোলা হলো ভাবিছ তামানে কিবা চামনি কিবা হৈ গৈছে কোলা মোক বগা মানুহ মোৰ যে চালখন আগৰ পা পাতলা নহয় জানো
উম
গা নোম আ লগতে কোলা হম নহয় এনেকুৱা কোলা হৈছো ন অচৈত কোলা হৈছো
এ জাপি চাপি নলও যে আমি ইয়াত জাপি লওঁ অকমান
অসআজি ছাতিয়ে লোৱা লৈছিলো বাৰু এইটো ওপৰত যে পিন্ধে ছাতিটো যে
অ
মোৰ হেৰি কি পানী খোপা যে পানী অ পানী যে গৰম হৈ থাকে গৰমত তাপটয়ে মানে ঘ মক
সেইটোৱে বেছি ধৰে উপ তাত টোতকও
উম এনেকোৱা
পানীয়ে পানী তা ভামুক ভামুক মায়ে আকৌ সেই পিছবেলাৰ পৰা ৰুব নোৱাৰি আৰু আগবেলাতেই ৰুব লাগে আৰু
উম তাৰপিছতে হেৰি আমাৰ স সৰু বাই হতত হহঁতৰ ঘৰৰ ওচৰত তোলে যে ঘৰৰ ওচৰ যে মানুহজনে যে তোলে ফোন কৰে যে কেতিয়াবা মোলৈও যে কৰে
অ
ডাঙৰজনী জীয়েকৰ লগত পাতিবলৈ দিলে আজি আৰু মাকে এনেকুৱা স্পি কি কথা পাতে মই বোলো অ এইজনী দেখোন কথাই একবাৰে নিদিয়ে অ বহুত ডাঙৰ ইমান ভাল খ পাতিছে ভাল খ পাতিছে তথাপি হে দায়ে সমানে আন্ধা হ'ল আকৌ হেই মই ভাবিছিলো তাই বেছিকে পাতিছে নেকি কিন্তু ইমান বেছিও নহয় মোৰ পাঁচ মিনিট কিমান ছেকেণ্ড।
তাই এনেও খৰকে কথা পাতা যে স্পিড যে কথা কোৱাবোৰ।
অ তাই ইস্পিদ আকৌ কোব কোনবোৰ ৰৈ দিয়ে ৰৈ দিয়া কাৰনে মই আগত গৈ ৰৈ থাকো অ তেতিয়া হেৰি হৈ যায়গৈ উ অকনমান মই ৰৈ দিয়া মানে আকৌ কৰ। কৈছে আও মাকে হেনো কৈছে মাৰ তাইক বাইক কৈছে হেনো আ কিবা এটা পাতিলে মোৰ লগত অ কথা কচা পালে বোলে ইমান এই ক তাইক কবলৈ সুবিধাই দিয়া নাই তাৰপিছত মই বোলো মই টাইমতো চা বোলো তাৰপিত টাইটোলো মোৰো দেখোন পাঁচ মিনিট সোতৰ সাতত্ৰিশ ছেকেণ্ড হৈছে উম তেতিয়াহ'লে বোলে তও গম নাই হোৱা ধৰিবহে পৰা নাই বোলে এজনি নিজ মাতটো শুনিছে নিজৰ জীয়েকৰ মাত্ৰ শুনিছে কাৰণে ধৰিবৈ পৰা নাই
আহ
বোলো ময়ো পাতিছো ইমান নপতা নহয় বোলো মই দিছা নাই বোলো
সেইটোকে মই পইখাটো চাম চাম ভাবি আছিলো হ
অ হৰি নাহা তামানে
অ সেইটোকে হেৰি হোৱাই নাই একচেপ্টে হোৱা নাই হ'ব মানে এনেই চব ওলালে কিন্তু সেৰিটো ওলোৱা উই এ আবেলি পাতিছিলো অ দুপৰী তেতিয়া পথাত থাকো তে
অ তেতিয়াহলে হে উম আকৌ এবাৰ হবলৈ আছে
এছ জ্বনশো উ দিছিলো যে তোক নম্বৰটো সেইদিনা
অ অ অ
কৈছিলে তাই হেৰিলে গৈছে যাৰ বাৰীলৈ গৈছে যাৰ ছোৱালীজনি ৰৈ আছিলে মানে ৰৈ থকা কাৰণে মই গছত তলতে আছো বুলো ফোন এটাকে কৰোঁ বুলিপেলাই কৰিছে আও মূলে
উ মই সেই তেতিয়াই কৱা কৱাই নাই তাতে
অ তাই মেছেজ কৰিলে বুলে কৰোঁ নেকি ফোন এটা তোলোঁ দিছিলে যদিও মেচেজ তই গমেই নাপাৱও কিজানি
নাই দিয়া হপায় মোলৈ এই মোৰ লগত বৰকে নাই পতা যে তাই সেনেকে নাই দিয়া আকৌ অ অকমান হেৰি হলগে অ লগ সেইদিন সেই পতা আৰু কটাই নাই কৈ চাব লাগিব ফোন এটা উম
তাইক কৰা বুলি কলো নহয় কৰা বুলি কলো নহয় কৈ পেলাই তাইক হেৰি ফোন তেতিয়া ফোন নম্বৰ টো দিয়াই নাই মই মোৰতো লেকে কৰিলে নহয় অ তোমাৰ নাযায় নহয় মই কৈছোঁ সেইটো নাই নহয় বেলেগ এটা সে দিশ আকৌ বেলেগ এটা নম্বৰ দিছো এইটো নম্বৰ দিছো
বেলেগ নম্বৰ ললে হপাই চাগে
নাই কোৱা তাই নিজটোৱে আছে এ তাই সেইটোৰ নিচিনাই মাজতে তাই কিবা ঘৰত বেমাৰ হৈছিলে নকৰাকে আছিলে সেইকাৰণে মোক কৈছে অও বাৰ বেয়া সেয়া নাপাবা মই কিন্তুি কামত হেৰি লাগিবই পৰা নাছিলো সেইটো কাৰণে কৰা নাই ন
অহ অহ
তাই তেনেকোৱা টো নিচিনাই হৈছিলে মাজতে নকৰা কিবা অসুবিধা কাৰণে তাইয়ো লেহেমীয়া হৈছে তাইয়ো দিন হল নহয় তোৰ নিচিনা
অ অ তাই আকৌ এতিয়া সেই সেইটোয়ে হৈ আছে আৰু নাম একেটাই হৈ আছে মোহ নিচিনা
অ একেটাই
উ উম
তাৰপিছত ভাত পানী কি খালে
ভাত আলু পিটিকা লগত খালো ৰাতিপুৱা দাইল বনাই থোৱা আছিলে ইমান গৰম ভাতো খাবলৈ মন য মই এনেই অকমান ভোক লাগে বুলি এ ভ মান খাইছো অকল
ময়ও ভাত ললো ল'ৰাটো এৰিলো কাষে কাষে যিবোৰ ভাতৰ পৰা এৰাই গৈছিলে
অ সেইবোৰ খালী আউ মই সেই অকমান খালো গৰমত খাবলে মন নাযায় নে ভাত পানীবোৰ কি খাওঁ কি নাখাওঁ নিচিনা লাগে তৰমুজ আনিলে ককাইদেৱে তৰমুজ খালো উম
তৰমুজ খাবলে ভাল লাগে আক গৰমত ন নাই নাই বহুত দিন
অ তমুজ খালো তাৰ পিছতে আকৌ ডিঙিটো চাই চাই চ গৰম পানীহে খাইছো আক তৰমূচ খাই কিটো হলনু
উম
গৰম পানী খাই আছো
অ দেউতাক কথাই লাগিব হেৰিলে তৰ মোজ জানিবলে বজাৰলে
অ কাইলৈ শনিবাৰ
চাকৰি কৰিছ
গৰম পানী খাই দিলে তৰমুজ মানে কি অৰ্থ থাকিলে অ ইমান চেচা আছে নহয় ডিঙিতটো কেইবা দিনো হল ভাবি ডিঙিটো কি নো লাগি লাগি ধৰিচে মোৰ কিবা হৈছে নেকি বাইদে কৈছে বোলে থাইৰইডত হৈছে নে কেনে বলে থাইৰডত না বোলে নে কৈছে
ভয় লাগিছে নহয় আকৌ ঠাইৰট অ থঠাইৰইড হলে অসুবিধা হনমূলি বুলি কয় নহয় মূৰটো অসুধি মেলিনে আকৌ তেজ কৰতে দেখোন থায়ৰিন নোলৈ
এ নহয় এনেই সেইবোৰ হৈছে জৰ সেই ট্ৰঞ্চলৰ নিচিনাকে অ তোমা অ তোৰ ভাগৰ সেইবোৰ হেৰি ফেন জাইটিক যে সেইটো কাৰণে চৰ্দি লাগিবলৈ ল'লে হে ডিঙি
অ অ সেইটোৱে এতিয়া ডিঙিটোত যেন কিবা এটা লাগি থাকা লাগি থকা সে মানে সেইটো কাণেহে হৈছিলে তামানে বেলেগে হ'লেও সেইবুলি বুলি ভয় খাই আছ জৰ খাই বোলে
তাৰপাছত সেই তেজপুৰ জেঠাই যে জেঠাই বোৱাৰীয়েকে আহিছিলে এতিয়া
অ
জেঠাই ঘৰ বনাই দিছে সৌডাল সি নাই অহা সি বেংলৰতে আছে এইহে আহিলে আহি মাটি কিনিছে তেজপুৰত মাটি কিনি কৰ্টৰ কাম কৰিছে কিবা কিবি কাম কৰিছে হেনো তাই নামত আছে যে মাটিবোৰ উম সিহঁতৰ ঘৰৰ পা বেছি দুৰ নহয় ঘৰ আমাৰ মাহী হতৰ ঘৰ পা
অ
সিহঁত লগত বেয়া পোৱা পুই নহয় বেয়া পোৱা পুই নহয় বোলে সিহঁক চাই থাকিম বোলে বেয়া পোৱা পুই যে জেঠাই শুনঔ উলিয়াই খেদিছিলে তাছত সেইবোৰ বা যি হল হল আউ সেইবোৰ যি হল হল আও লোকৰ কথা লোকৰ বতৰা তামানে ইয়াত এতিয়া তাইৰ জেঠাই মানে তলখন প্লাষ্টাৰ কৰি দিছে ফেন এখন কিনি দিছে প্ৰেচাৰ কুকাৰ এটা কিনিছে আকৌ হে কাইলে ৰাতি মানে শাস্ত্ৰ পঢ়া পাতিছে ইয়াতে থাকিব বোৱা বুলি আপোনালোকে চাব এনেকে চাব মাতিছে সাচটো ব পাতিছে
অ তাপিছতে পিছত চাগে আও হেতি ঘৰ বনাই ললে নিবগে আউ
উম তালে নিব জেঠাই হেনো ইয়াতেহে মৰিব বোলে সেই তেজপুৰত নাথাকেগে সেইটো কাৰণে জেঠাই নাযায় তালে
তেজপুৰত কোনো নাচায় বুলি ভাবিছে আও ইয়াত বুলিব গোট গোটেই গাৱে চাব মোক
অ সিহঁতৰ ছোৱালী সিহঁতৰ ছোৱালী দুজনীহে যে বোৱা অত তত থাকে আকৌ এহেঁত দুটাক
কাৰ ছোৱালী দুজনী সেতৰ
অ তাই জেঠাই অ নাতিনীয়েক দুজনী নহয়। মানে পুৰি বিয়া পাতিছিলে যায় পিতেকে
উম
সেইকাৰণে মানে জেঠাই হতৰ ভালে ন। যায়গে বো তাৰানে সিহতি হৰি ঘৰ চৰ হেৰি অলপ হেৰি কৰিবলে তাৰমানে আকৌ তাতে থাকিবগৈ যে। এতিয়া অকলে অকলে কেনেকেনু থাকিব। থাকিব থকা দিনলে আইটা এ জেঠাই ইয়াৰ পৰা যাবলৈ মন নোযোৱা হব বেছি বুঢ়ী হৈ যাব
ত সিহঁততি মাটি যে কিনি ললেগে আকৌ তেজপুৰত ন ইমান ভাল কাম কৰিলে।
বোৱাৰি জনী বহুত সেইবোৰ চোকা আকৌ টেলেন্টত স্মাৰ্ট হয় তাৰপিছত এ এতিয়া জেঠাইকৌ সেইখনত তেহেতিয়ে থাকিবলে দিলে হেতি জেগা অকণ থিক কৰি পেলাই ঘৰ চৰ বনাই দিলে টিং পাত চিং পাত কিনি ইয়াতে থাকে তাৰপিছতে তেহেতবিলাকক মায়ে গৈ কিবা এতিয়া জেঠায়েকক লৈ যাবাগে নে এনেকে বাইদেউজনীয়ে কৈছে চ সচাকে লৈ যাবা বোলে নিনো বোলে নহয় হয় আমাৰ মা বোলে ইয়াতে মৰিব কৈছ মই কলৈকো নাযাওঁ ইয়াততেহে মৰিম বোলে এনেকে কৈছে
অ
সিহঁত ভতিজাকহঁতে মৰম কৰে যে যাদৱ গোপালহঁতে।
অ অয়া
অ এ পিতেকটোৱে হে নাচায় এহেতি ইহতি যেনেকে মানে কি কৈছে কি নকৈছে চাই থাকে তেতিয়া কয় একো নাচাই। হা
ভায়েক হে অ মানে পিতেকে নাচাই তামানে ইমান।
অ পিতেকেই ইমানকে নাচাই মানে এতিয়া সিহতি ভতিজা সঁতে চাই যেনেকে।
অ
সেইটোৱে
সচাকে উম।
সেইটো কাৰণ যাবলৈ মন নাই ইয়াৰ পৰা নাযায় সিহঁতে মন যায়। বেয়াও লাগে।
সঁচাকে ইয়াতে। ইয়াতে থাকিলেও থাকক ন উম।
উম
কৈ
অ একেইনি সেইজনী মণিপুৰী আছে নে মানুহজনী
উম অ মণিপুৰ অ মণিপুৰী মানুহ সপাই
আহ মই তেল ভচ হা
হ'ব দে তেতিয়াহলে উম অ অ হ'ব।
অ